নমস্কাৰ নমস্কাৰ, কি কৰি আছা?
এ শুবলৈত ধৰিছিলো, তুমি?
অ' মই এই ভাতকেইটা খাই আহিছো ৰখাঁ।
অ' অ'।
বাকি খবৰ খাতি?
খবৰ খাতি চলি আছে আৰু এ দিয়া, তোমাৰ?
এ ময়ো চলি আছে আৰু দিয়া সৰু সুৰাকৈ।
উম।
তাকে।
পিছে খোৱা বোৱা কৰিলা?
খোৱা বোৱা কৰিলো কৰিলো, তোমাৰৰ কেনেকোৱা গৰম মাৰিছে?
গৰমতো আৰু কি কবা আৰু।
গৰমে আমনি লগাই দিছে চবকে ন।
উম গৰম যিহে দিছে আৰু।
জিহে দিছে আৰু।
উম, পিছে তুমি এতিয়াতো গৰম বন্ধ।
অ'।
মইও এটা কাম কৰিম বুলি ভাবিছো, তুমি বাৰু কিবা কাম কৰি আছা নেকি চাগে।
কাম তোমাৰ তেনেকৈ কৰা নাই বাৰু, তেও কি কাম বা।
এই যে তোমাৰ গৰমতে মানহে তোমাৰ ঠাণ্ডা বা এনেকুৱা নাৰিকলৰ পানী কুঁহিয়াৰ ৰস।
অ' অ' এই মানে হেৰি দোকান দিবা, মানে দোকান দিবা? অ' পাৰি।
আমাৰ এই চাৰিআলিটো ইফালেতো তোমাৰ এইটো হাইৱ পৰে। গাড়ীতো বহুত অহা যোৱা কৰে।
আজিকালি যে তোমাৰ ইণ্টাৰনেটত যে দি ইনষ্টাগ্ৰামত যে আপলোড কৰা দেখিছানে নাই যে কিবা ফ্ৰুডবিলাক যে কাটি লে পেলাই, যে ফ্ৰুড চালাড বুলি কয়।
অ' অ'।
ছাইচানে নাই?
অ' দেখিছো দেখিছো অ'।
অ' সেইটো কৰিব পাৰি।
পাৰি অ' তুমি ভাল আইডা এটা দিয়া দেখোন।
অ' পাৰি কৰিবলৈ, এতিয়া গৰম বন্ধত বোলো কিবা এটা কৰি থাকিলে ভাল, হাত খৰচো ওলাই থাকিব।
হাত খৰচ ওলাই থাকিব, মানে তোমাৰ টো মানে মেজৰকাম মানুহৰ পৰা তোমাৰ নাই কলটো উঠাই দিলো, নাইকলটো তোমাৰ কম দামতে পায় বাৰু মানে মানুহৰ ঘৰ পৰা আনিলে।
উম।
তুমি আনি পেলাই ধুনীয়াকৈ আমি বিক্ৰী কৰিব পাৰি, কিন্তু ঠাণ্ডা পানী চানী বি
তুম পিছে আমি ফ্ৰুডৰ চালাডটো ৰাখি লম। তাৰপিছত তোমাৰ কুঁহিয়াৰ ৰসটো আৰু নাৰিকলৰ ৰসটো।
উম নাৰিকলৰ পানিটো অ'।
অ'।
পাৰি।
চাৰিআলি টোৰ ওচৰত দি দিম তাততো তোমাৰ কিমান মানুহ গাড়ী অহা যোৱা কৰি থাকে।
সেইতোটো বহুত লাভ হ'ব কিন্ত।
অ' লাভটুতো চবতে হ'ব, কষ্ট কৰিব লাগিব।
কষ্ট কৰিব লাগিব অ'।
উম গছ এজোপা তলত তাত চা ইফালে গছজোপাৰ তলত।
অ' পাৰি।
অ'।
ধুনিয়াকৈ মানে এখন সৰু চাং চাঙিৰ নিচিনা বনাই পেলাই।
অ' গৰমততো মানে খোৱাটো হয়েই ন চবতকে বেছি।
সেইটোৱেতো অ' আৰু গ গৰমত তোমাৰ ধৰা মানুহ বিলাক যদি তোমাৰ ঠাণ্ড ব্স্তু খাবলে বিচাৰিব, হয় নে নহয়।
হয় প্ৰাইভাগে খাইয়ে।
খায়েই, তোমাৰ, এই এইবিলাক এইটো বস্তু আনিলে মানে তোমাৰ লাভটো ভাল হ'ব।
উম।
আৰু তোমাৰ সেই চেণ্টাৰটোৰ ওচৰত মানুহোও বহুত আহিব ন। তোমাৰ গাড়ী গুৰা কিমান, কিমান গাড়ী ঘুৰা, উম।
দূৰ দূৰণিত ৰ্তাক ৰ্চাক, এইবিলাক কিমান মানুহ অহা যোৱা কৰিয়ে থাকে।
সেই সেইটোৱে অ'।
উম।
বিশেষকৈ একো নকৰিলোও মানে বিশেষকৈ বেলেগ মানুহ নাখালেঁও, তোমাৰ ধৰা এইবিলাক ধৰ গাড়ী চাড়ী চলাই গৈ থকা মানুহ বিলাকে।
উম।
সিহঁতে খাবই, তোমাৰ ধৰক খোজকাঢ়ি গৈ থাকা মানুহ বিলাকে।
অ'।
সেয়া, তোমাৰ এনেই কুঁহিয়াৰ ৰসটো তোমাৰ ধৰ ত্ৰিশ টকা এনেকুৱা গিলাচ বনাই দিলো।
উম।
তাৰপিছত নাৰিকলটো, নাৰিকলটো তোমাৰ এটাত ধৰ সত্তৰ টকা আশী টকাকো কৰিলো। আকৌ ফুড চালাড, সত্তৰ টকা আশী টকা ঠিকে আছে, এনেই বেলেগৰ আশী এশ টকা। কলৈ।
অ' তেনেহলে ঠিকেই আছে বাৰু।
অ' তাৰপিছত তোমাৰ হেৰি ফুট চালাটো তোমাৰ প পঞ্চাশ টকা মানকে কৰি দিলে, অ' পঞ্চাশ টকা কৰিলে ভালে, ইনকাম এটা কৰিব ন।
উম।
তাক কেতিয়া পৰা কৰিল বুলি ভাবিছা।
পাৰি, কেতিয়াবা বস্তুবিলাক যোগাৰ কৰি মেলি পৰহি মানৰ পৰা কৰি দিবই পাৰিম।
কৰিব পাৰিবা ন।
মই এইফালে মানে আমাৰ চাৰিআলিটো ফালে গৈছিলোঁতো।
অ'।
তাত মানে এনেকুৱা দোকান দিয়া নাই মানে মানুহে।
অ' মানে অ' মানে বেলেগ ওচৰত মানে বেলেগ এনেকুৱা দোকান থাকিলে ধৰ দিলে লোকচান হ'ব।
অঁ।
বাৰু এতিয়া ধ ওচৰত যদি কোন কাৰ দোকান নাই তেতিয়াহ'লে মানে আৰ ভাল ইনকাম এটা হ'ব।
উম।
হয় নে নহয়?
হয় বাৰু।
তাকে তুমি, এটা কাম কৰা তুমি মানে এই বস্তু বিলাক ক ক'বাত ক'ত ধৰ নাৰিকল চাৰিকল আছে তুমি সেইটো এ প্ৰমিচনটো লোৱা।
অঁ।
এদিন দুইটা ওলাই যাম। টে টেম্পু এখনও লৈ যাম।
অহ।
তোমাৰ ধৰা নাৰিকলটো একদিনাখনে উঠাই দিম।
অঁ, হ'ব।
অ।
এ কুঁহিয়াৰ ৰস কত পোৱা হব তোমালোকে এইফালে খেতি চেতি কৰা আছে নেকি বাৰু চিনাকি মানুহ।
খেতিয় অ খেতিয় খেতি কৰা মানুহ এটা আছে বাৰ হেৰি। যম বুলি মানে এনেই জোকোৱা নামটো এনে যম যম।
উম।
তোমাৰ হেৰি তাক মানে কম ৰখা। তা পাত তাপাত ধৰ কুঁহিয়াটো উঠাই দিলে তোমাৰ আমাৰ ভাল ইনকাম এটা হৈ যাব। কমতে পাম চিনাকি চিনাকি অ।
কিমান হ'ব।
কিম মানে তোমাৰ সি। এনেকুৱা ধৰ টেম্পু হিচাপে বিক কৰে বোলা টেম্পু নে ঠেলা হিচাপে। এক এক ঠেলা তৰ কমেও হাজাৰ মান ল'ব নেকি? তোমাৰ একঠেলাত বহুতল উঠিবতো। তোমাৰ ঢেৰ উঠিব। হেল্ল' হেল্ল'।
অঁ।
শুনি পাইছা?
শুনি আছোঁ।
হেল্ল'। হেল্ল' অ এক হেজাৰ মান হ'ব।
এহেজাৰ দালমান।
অ এক হোজাৰ মান টকা হ'ব এক ঠেলা তোমাৰ এক। এক খেলাত তোমাৰ ঢেৰ পাবাতো। তোমাৰ মানে আ যেমই খাব পাৰিব।
উম।
ম আমাৰ দুই ঠেলামান দিলে পূৰা হৈ যাব আৰু। এনেই কেতিয়া পৰা মান পৰা কৰিম বুলি ভাবিছা? হেল্ল'। হেল্ল' হেল্ল'।
অঁ।
কেতিয়া মানৰ পৰা কৰিম বুলি ভাবিছা?
শুনি পাইছা নাই?
পাইছো পাইছো।
কোৱা।
কেতিয়া মানৰ পৰা কৰিম বুলি ভাবছা?
বস্তুখিনি যোগাৰ কৰি লাগিব তাৰ পিছৰ পৰা লাগি যাব পাৰিম কামত।
অঁ।
উম।
ত তাক।
তোমাৰটো আপত্তি নাই কৰিবলৈ।
আপত্তি নাই নাই তোমাৰ এতিয়া ধ কিমান মানকৈ এনে পইচা দিব লাগিব।
পইচা যে আমি পিছে প্ৰথম ইমান। হে?
তুমি চাৰি হেজাৰ মান দিয়া আকৌ ময়ো চাৰি হেজাৰ মান দিও আকৌ পিছত লাগিলে বাৰু ত দিম আৰু ন এতিয়া মানে হাততো পইচা পাতি নাই।
উম।
তাকে আমি আগতেও এনেকুৱা মানে বিজনেচ চিজনেচ কৰা নাই ন কি এনেকুৱা। ধৰ তোমাৰ কিমান ধৰ পৰিব সেইটো আমি নাজানিম।
অঁ।
তাকে।
পিছে টেবুল চেবুল কি দোকানখন কিহত দিম বুলি ভাবিছা?
তোমাৰ দগাখন এনেকুৱা তোমাৰ আৰ ঘৰত যদি ডাঙৰ ডাঙৰ টেবুল আছে। দীঘলীয়া টেবুলখন যে পাইজে। তেনেকুৱা দুখন মান হলে হৈ যাব ন।
অঁ।
তাৰপিছতে চোকা দা এখন লাগিব আকৌ।
অঁ।
মানে কেইটামান যোগাৰ কেইটামান যোগাৰ কেইটা হৈ ললে ধৰ কামটো কৰিব। মানে আফচোচ নালাগে হয় নে নহয় কোৱা?
অঁ, পিছে যে এনেকুৱা যে, ফি চি এনেকুৱা যে এ কি বুলি কয় তোমাৰ আমাৰ যে গণেশ ঘাটৰ যে তোমাৰ এটা বস্তু আছে দেখিছা?
ফিজ টাইপ নহয় যে সৰুকে যে বৰফ চৰফ থাকিলে যে ঠাণ্ডা হৈ থাকে।
আচ্ছা আচ্ছা আইচ আইচ বক্সটো।
অঁ, অঁ।
অঁ, এনেকুৱা মানে বৰফ থব লাগে বৰফত বৰ মানে ফ্ৰিজ নহয় গম পাইছো।
অঁ। তেনেকুৱা এটা হ'বও পাৰি হলেও ভাল হ'ব।
তেনেকুৱা এটা হ'লে ধৰ তোমাৰ এই ফুড চালাড খিনি তাত থৈ থৈ দিলে।
উম।
ঠাণ্ডা হৈ থাকিব হয় নে নহয়।
উম',
পাৰি কিন্তু',
অহ',
সেনেকুৱা এটা কিমান মান ল'ব বা, ত পাঁচ হাজাৰ মান ল'ব নেকি?
হেৰি, সুধিব লাগিব বোলোঁ',
উম', আকৌ সৰু এটা আনিলেও নহ'ব ন অকণ ডাঙৰ এটা আনিব লাগিব',
ইমান ডাঙৰো নালাগে বাৰু, জোখৰ এটা হ'লেই হ'ল',
অহ', মানে এই দছটা সাতটা আঠটা মান ধৰ সোমাই থাকিব পাৰা?
উম', -উম',
নাই জানোঁ',
উম', এতিয়া মানে ফ্ৰুড চালডটো মানে বহুত এতিয়া, প্ৰায়ভাগ এতিয়া এই', ইণ্টাৰনেটৰ যুগত দেখা - দেখা পায়েই', আহও সেইটোছ', বিক্ৰী হয় যাব যদি ভালকৈ বনোৱা হয়',
সেইটোতো অহ', তোমাৰ তাৰে', ষ্ট্ৰবেৰী আপেল তাৰপিছত কল - চল, মানে নেমু অ', নেমুহে আহিছে এইটোত', কি আছিলে, আৰু কমলা - চমলা ধৰ',
আনাৰস',
আনাৰস - চানাৰস অহ', চব দিক', কৰি পিলে আৰু তাৰ পিছত ওপৰত ক'লা নিমখ মাৰি দিলে হৈ গ'ল আৰু',
সেইটোৱে আৰু',
উম',
উম', -উম', পিছে আমাৰ', বিয়াত তোমাৰ এইটো কি বুলি কয়, নিম-নিমখ দিয়াতো আ', - আছেই অভ্যাস',
আছে অহ', হা',
হোম', উম',
বাকী ইয়ে, তুমি এনেই, কে', - কেটেং - চেটেং কৰা নে নকৰা?
কেটেং - চেটেং কৰোঁ বাৰু, ধেৰ দিন হ'ল এতিয়া পোৱা নাই',
পোৱা নাই অহ', মোৰ তোমাৰ', কেটেং - চেটেং কৰোঁ মানে পো', এতিয়াও কেট', -কেটেং- চেটেং পোৱা নাই এতিয়ালৈকে',
উম', -উম', এতিয়া গৰমে যি গৈছে আৰু মানুহে ক'ত বিয়া খিনি পাতিব',
বিয়াখান পাতিব অহ', হাহা',
আৰে বিয়াৰ চিজনো নহয় এতিয়া',
মোক তোমাৰ এই হেৰি ল'ৰাটোয়ে কৈছিলে, পুখীয়া গাওঁ',
অহ',
এ, তাৰপিছত সি কৈছিল যে এনেকা', কে জুলাই মাহটোত কে মাহটোত মানে হেৰি আছে কেটেং আছে বুলি কৈছিলা?
অহ',
তাৰপিছতে এতিয়া খবৰ - খাতি নাই দেখোন তাৰ',
পোৱা নাই চাগে',
অহ', আই', তাকে, উম', পইচা - কেইতি কেইটামান লাগে হয় নে?
অহ', কি কবা আৰু গৰম বন্ধ আহিছে ফুৰিব যাবলৈ পইচা কেইটামাৰ হাতত লাগেই',
অহ', কতো - কতো - ক'ত যাবা ফুৰিব?
ফুৰিবলৈ পাহাৰ চাইড যাম বুলি ভাবি আছো।
অঁ, কেতিয়া মানে জাবা?
পইচাটো যেতিয়া সহায় সুবিধা হয়।
অঁ। তাকে পইচা পাতি কটাৰ কাৰণেই অসুবিধা হৈছে আৰু ন?
উম পইচাই চব আৰু।
সেইটোইটো। চবতে পইচা দিয়াই আৰু ক কতোবা মানকব
হ
নহয় জানো?
কি কৈছা?
বোলো চব বোলো আৰু পইচা দিয়াই আহে বোলো আহাৰ ৰাস্তা নাইয়ে।
অঁ।
আৰু বস্তুবিলাকে যিহে দাম আজিকালি।
জি হে জুই চাই দাম আৰু
তাম
উম পিছে আমি এই কামটো কৰিবই লাগিব বাৰু।
কামটো কৰিব লাগিব অঁ।
উম,
তাকে আৰু এটা পোৱালি লৈ লোৱা নেকি?
নাই দুটাই কৰো আকৌ আগতে পোৱালি গলেও, অমান আমাৰ দোকানত দিগদাৰ হ'বও পাৰে।
অঁ, আচ্ছা।
দুটাই ভাল হ'ব আমাৰ।
অ দুটাই ভাল হ'ব অ।
উম এ মই দেখিছো কিছুমান মানুহ বিলাকে এ এজন এজনকৈ কৰে।
এ এজনে কৰিলে মানে তোমাৰ কষ্টতটো বেছি হ'ব হয়ে নহ কোৱা?
উম মিলা প্ৰীতিৰে কৰিব পাৰিলে ভাল দুজন।
সেইটোতো মিলা প্ৰীতি কৰিলে ধৰ তোমাৰ কামটো ইজি হব তাৰপিছত আকৌ ধৰ তোমাৰ তে দোকানত ঢেৰ ভিৰ হৈ গ'ল কাষ্টমাৰ। তেতিয়া তুমি এটাইতো চম্ভালিব নোৱাৰিবা,
এই দুজন লাগিবই।
দুজন লাগিবই অঁ।
পিছে তুমি খবৰ কৰাই কি দিম ন?
এইকেইদিন। অ মোৰ এইফালে এনেকুৱা কুঁহিয়া চুঁহিয়া তাৰপিছত নাৰিকল চাইিকল পালে মই হে কৰো।
মই ফিজ টো কথা ভাবিবই লাগিব ৰখা কাৰোবাক।
ফ্ৰীজ অ তাকে এনে এনে আইচ ক্ৰীম বনোৱা আইচ। কিম বনোৱা হেৰি পাম নেকি হেল্ল'?